নমস্কাৰ।
হয় নমস্কাৰ ভালে আছে।
ভাললে আছাৰ দৱ, কালদ্ৰে মংল বছে আৰু।
অ', হয় নেকি এ পুমৈ মানে পাচলি খেতি কৰিৈছিলো যে পাচলি খেতিত মানে পানী দি আছিলো।
হয়।
আপুনিও ফোন কৰিলে, সেই ফোনটো ৰিচিভ কৰিছোঁ আৰু।
অ', অ', হয় নেকি।
আপোনাৰ খেতি চেতি কৰা নাই।
কৰিছো কৰিছো পানীলাও খেতি কৰিছো।
আৰু।
তিয়হক খেতি কৰিছো।
অ', ময়োহে তাকে। কুলি সৰু সৰু হৈ আছে যে গছতহে তাকে পাইপ লগাই পেলাই মানে মানে মই পানী দি নাছিলো।
অ', মই আকৌ এতিয়া আপোনাৰ পুলি কিটা মানে সজাইছিলো যে।
হয়।
পুলিকেইটা আপোনাৰ গজিল বাৰু মই এতিয়া পুলি কেইটা লগাব আহিছিলো আমাৰ এই মাটিখিনিতেই এই দাংটো বনালোয়ে আপোনাৰ এইকেইটা গজাইছো। পুল কেইটা ৰুব আহিছিলো আৰু।
হয় হয়।
বুইছে।
হয়।
সেয়াই মানে আৰু আপোনালোকৰ এনেই দেৱতাৰ যে মাজতে বেমাৰ হৈছিলে ভাল হ'ল নে।
হয় ভাল হৈছে বাৰু।
অ', তেখেতে এতিয়া ক'ত আছে। এ, আপোনাৰ ক হৈছেয়
অ', ঘ
অছে
অ', কি কৈছে।
হয় আপুনি কিবা কামত বেষ্ট হৈ আছে নেকি।
নাই নাই মই আপোনাৰ এই পথাৰলৈ আহিছিলো আৰব।
অ', পাচলিত মানে পানী দিবলৈ, নে কিবা ৰুবলৈ।
এ ৰুবলৈ।
অ'।
অ', হয় নেকি নিজে কৰিছে
বা নিজে। কৈছো নিজে নিজে আমিতো আপোনালোকে জানেই আমি বিলাক চব নিজেই কৰো।
হয়, হয়।
এ আপোনালোকৰ যে এবাৰ যে মধুৰিআম গছ যে আমি যে চোৰ কৰিব গৈছিলোঁ।
হয়।
সৰু থাকোঁতে।
হয়।
মায়ে যে আগতে যে আমাক যে দৌৰোয়াইছিল যে মনত আছেনে?
হয়, হয়, হয়, আছে।
অহ, সেইয়াই আৰু সেইবিলাক কিমান আমি আগতে এনেকে খেলিছিলোঁ।
হয়।
আগতে আমাৰ এইবোৰ স্মৃতি জড়িত আছিলে আপোনালোকৰ।
হয় বহুত স্মৃতি জড়িত আছে হয়, হয়। এতিয়া মধুৰিআম গছজোপা নাই নহয়। বহুত বুঢ়া হৈ গ'ল যে নালাগাও হ'ল, সেইকাৰণে কাটি দিলোঁ আৰু।
অহ।
কাটি দিলোঁ মানে কি ধুমুহা বতাহত পৰি গ'ল, তাৰপিছত বাকীখিনি কাটি দিলোঁ যি অলপ আছিলে।
হয়, আপোনাক বোলে নিমন্ত্ৰণ জনাইছে বোলে সাহিত্য সভাৰ পৰা?
অহ। অহ, বৰ্তমানলৈকে এতিয়া জনোৱা নাই মানে আপুনি শুনিছে মানে ন' জনোৱা বুলি?
হয়, হয়।
আহিব নেকি চাগে মই শুনিছোঁ কথাটো মোক জনাব বুলি।
হয়, হয়। মই আকৌ পালোঁ খবৰটো
অহ, হয় নেকি?
হয়। গৈছে হয়নে?
হেল্ল'।
শুনিছেনে?
হয়, শুনা
সাহিত্য সভাৰ পৰা মানে আপোনাক, হয় মইয়ো থাকিম। আপোনাক তাৰপৰা নিমন্ত্ৰণ
হয়।
কৰিব আৰু কালি মানে।
অ', হয় নেকি?
হয়, হয়।
আপুনি কি খাই আছে? কিবা খায় আছে তামোল-চামোল।
নহয়, এই গছতে কেইটামান মধুৰিআম লাগি আছিলে।
অহ।
মধুৰিআমতো চিঙি ললোঁ।
হয়।
সেয়ে খায় আছোঁ।
অহ', মিঠানে চাগে?
উম', বহুত মিঠা।
অহ। আপোনালোকৰ ঘৰত আছে ন' মধুৰিআম গছ?
আমাৰ ঘৰত নহয়, এই পথাৰত মানুহ এঘৰতে দেখিছোঁ যে গছত
হয়।
পেলাই খাই আছো।
অ, অ, হয় নেকি?
হয় পথাৰত আহিলে মানে খাওঁৱে আৰু মধুৰিআম, বগুৰী, আম। এইবিলাক পোৱা যায় আৰু।
অঁ, অ।
কি এইবিলাক খাই থাকো আৰু মাজে-মাজে।
অ, হয়, হয়, ভালে কৰে মধম পোৱাাটো ভাল ভাল মধুম পোৱা স্বাস্থ্য মানে বহুত ভাল।
এটামান এটা মধুৰআমে আপোনাক দুটা আপেলৰ শক্তি দিয়ে।
হয় আপুনি ঠিকে কৈছে দুটা আপেলৰ শক্তি দিয়ে, হয়, হয়।
অ, আমাৰ গাঁৱলীয়া মছম নহয় জানো?
হয়।
মানে কোনো ক্ষতিে নকৰে।
ক্ষতি নকৰে গাঁৱলীয়া মধামৰ সোৱাদো বেছি।
হয়।
আমাৰ আছিলে পিছে, এতিয়া
লগ
ডাঙৰ গছজোপা ধৰক চোৰে চুৰ কৰে যে নামাগা হল বুজিছে চোৰৰ হাত পৰিলে। চোৰৰ হাত পৰাৰ লগতে মানে হয়, হয়, চোৰৰ হাত লাগিলে ব অ, ফল হবলৈ নোখোজে, ফলে হওক পাচলিয়ে হওক
হয়, এই কিছুমান মানুহ আছে কিছুমান মানুহ আছে বুজ লামডিঙৰ পৰা আহি পালে বস্তু-চস্তু মুখ লগাই দিয়ে।
অঁ, হয় নেকি?
হয়, হয়, একে মুখ লগাই দিয়ে, মুখ লগাই দিলে মানে আপোনাৰ যি যি গছত উঠিছে চব ম মৰিব।
অ, অঁ। হয়, হয়।
দে মানে বুজিছে? বা মানুহৰ পৰা অলপমান মানে বচাই ৰখাবলৈ চেণ্ডেল এপাত আপুন এ দালিখনতে এনেকে বান্ধি থব পাৰে।
হয়, হয়, চেনেল এযোৰ বান্ধি থব পাৰো চূণ লগাই পেলাই তাতে।
হয়, হয়। পিছে মই খবৰ এটা কানে-কানে শুনিছো সত্য হয় নহয় নাজানো বাৰু।
কি বাৰু কওকচোন? হেল্ল'। হেল্ল'। আপোনাৰ মাতটো নাহা হৈ গ'ল, কি কৈছে কওকচোন?
শুনিছেনে নাই?
ঠিক কছে অ অ এতিয়া শুনিছো, কওক?
অ আপোনাক বোলে সাহিত্য সভা বোলে উপ সভাপতি পদটো দিব।
অঁ, হয় নেকি? মই এইটো খবৰ পোৱাই নাছিলো।
হয়, আপুনিতো আজিৰ পৰা দছ বছৰ ধৰি পেলাই সাহিত্য সভাতৰ লগতে জড়িত হৈ আছে।
হয়। হয়। জড়িত হৈ আছোঁ।
অ, সেই সেইবাৰ আপোনাক মানে এটা উপসভাপত টি মানে পদটো দিয়া কথা আমাৰ সাহিত্য সভাত, এই কালিলৈ এইটো আলোচনা হৈ গ'ল।
অ' হয় নেকি? দিলেতো মই ভালে পাম। অ' ভালো লাগিব দিয়কচোন। বহুত দিনৰ পুৰণা হেৰিটো ওপৰলৈ যদি যাবলৈ পাৰোঁ আৰু ভাল লাগিব।
হয়। আপুনি এজন জ্যেষ্ঠ ভাৱে, আমি মানে এই কথাটো মানে আমি সভাখনত উ উ উদ্ভৱন কৰিছিলোঁ।
হয়।
তাৰ পিছত আমাৰ প্ৰাক্তন সভাপতি ডাঙৰীয়াই ক'লে যে কথাটো কথাটো ভাল, আমি ভাল চিন্তা কৰিছোঁ। এখেতক আমি এই পদটোত বোলে দিম বুলি আশা কৰিছোঁ। আমি এনেকে আমাৰ মন্তব্য সামৰিলোঁ।
হয়, হয়।
তাৰপিছত তেখেতসকলে ক'লে আমি কালিৰ ভিতৰত লৈ আলোচনা কৰিব পেলে এইটো ক'ম।
অ' আপুনি সাহিত্যসভাত আপুনিও, আপুনিও জড়িত হৈ আছে নেকি??
হয়। হয়। মই সম্পাদক আকৌ, আপুনি পাহৰিলে ৰি
অ, অ', হয়। হয়। মই পাহৰিছোঁ দিয়ক, বয়স হোৱাৰ লগতে মানুহৰ স্মৃতি শক্তিবোৰো অলপ কমি জাই চোৱাছোন।
হয়। হয়। মানুহৰ মানে তোমাৰ, বয়সলৈকে মানে নাই মই কিবাতিফালে অলপমান আহিছলো। পথাৰৰ ফালে
এনে ধৰ কিবা কাম আছে ন', আপুনি বৰ্তন এতিয়া কিবা কৰি আছেনে কি কৰি আছে বাৰু?
হয়, হয়। হয়। হয়।
আপুনি কি কৰি আছে? বৰ্তমান আপোনাৰ বেগ চাইডৰ পৰা কোনবা বা মাত আহি আছে কোনোবা কথা কোৱা। আ
পথাৰ আছিল।
অ' আপুনি এনে কিবা কাম কৰি আছে নে কি কাম কৰি আছে?
নাই। আপোনাৰ খেতি বাতি কৰি আছোঁ।
অ, ' খেতি বাতি ন' অকল আৰু বেলেগ কিবা?
হয়। হয়। আপোনাৰ এৰি মুৱাফালে আপোনাৰ দোকান আছিলে। হাৰ্ডৱেৰ। এই হাৰ্ডৱেৰ দোকানতে লগত জড়িত হৈ আছোঁ আৰু।
অ', অ', হয় নেকি? ময়ো সেই ঘৰতে গেলামালৰ দোকান এখন গেলামাল বুলিয়ে নহয় ধৰক, হ'লচেলাৰ আৰু দোকান এখন মানে হ'ল আজি, এক বছৰে হ'বহি আৰু।
হয়। উম।
ভাল যায়। ভালে মানখিনিয়ে বেচা যায় দিয়ক।
হয়, হয়।
বেচা গ'লে কি হ'ব? মানুহে দোকানত যি বাকি কৰে নক'ব আৰু।
হয়। হয়।
এই বাকী বোলা বস্তুটোৱে মানে ফাঁকী। বুইছে? বাকী দিলে আপুনি দোকানৰ লাভ দেখি নাপায়।
হৰ হাৰে মানুহক বাকী দি পেলাই আপুনি দোকানখন লাভৱান হ'ব নোৱাৰে।
হয়। হয়। আপুনি ঠিকে কৈছে।
আৰু বাকী দি পেলাই মানুহৰ লগত বেয়াহে হ'ব, বেয়া হোৱাহে হ'ল। হয়।
পায় বেয়া, খুজিলেও পায় বেয়া, বাকী নিদিলেও পায় বেয়া, কি কৰিব মানে উপায় নাই আৰু।
এতিয়াও মই বহুতৰ পৰা বহুত টকা পাওঁ বুজিছে, বহুত টকা পাওঁ। এটা এটা প্ৰতিয়ে মানে মোৰ মানে দৰমহা পালে মানে বাকী মাৰিম বুলি কয়। এনেকে কওঁতে বাকী কৰোতে-কৰোতে এটা-এটা মানুহৰ প্ৰতি আপোনাৰ ত্ৰিশ চল্লিশ ত্ৰিশ এনেকে হৈ গৈছে গৈ বাকী।
হয়, হয়। মানুহক আচলতে দি নিদিয়াত ।
মানুহৰ হয়, হয়। সেইকেইটা মানুহৰ মানে মই এতিয়া মানে-মানে বাকী এতিয়া বন্ধ কৰি দিছোঁ আৰু বৰ্তমান।
অহ, ঠিকে কৰিছা, ঠিকে কৰিছা আৰু দিবলে বেছি বহুত
হয়, হয়। দি বেয়া হোৱাতকৈ নিদি বেয়া হোৱাই ভাল।
হয়, মানে আপুনি এইটো কথা বাকী মানে হয়।